অ
হেল্ল'
অ কল্পনা কি খবৰ
অ আছো দিয়ক আপুনি আপোনাৰ ভালে আছে
মই ভালে আছো
আচ্ছা এ এনেই আছো ৰব এনে ইভিনে ওলাই গৈছো ৰব অলপ আগত আহি পালো
কত গৈছিলা ওলায়
এ মোৰ ফ্ৰেণ্ড এজনৰ লগত গৈছিলো ৰব এয়া এ আপোনাৰ এনে ফাষ্ট ফুড খাই আহিলো
আচা আচ্ছা ফাষ্ট ফুড খালা কি খালা পিছে
অঁ ফ্ৰাইড ৰাইচ
অ ফ্ৰাইড ৰাইচ খালা
অ
অ মানে তুমি ফাষ্টফুডৰ ভিতৰত কি ফ্ৰাইড ৰাইচ খাই বেছি ভাল পোৱা নেকি?
নাই নাই ম'ম'টো বেছি ভাল পাওঁ মানে আমি য'ত খাব গৈছিলো ম'ম'টো নাই একচেলি নাছিল সেটো কাৰণে ফ্ৰাইড ৰাইচে খালো
অ এনেই ফ্ৰাইড ৰাইচ খাই ভাল লাগে তোমাৰ
অ এনেই ভালে লাগে
অ আচ্ছা আচ্ছা আচ্ছা
ভাল লাগে
মোৰ তোমাৰ কি বুলি কয় ম'ম' আৰু ৰলটো বেছি মোৰ ভাল লাগে মই ৰোলটো মোৰ ফেভেৰেট বুলি কব পাৰোঁ আৰু
অ অ কি কৰি আছিলে এতিয়া
উম
কি কৰি আছিলে?
মই মই তোমাৰ এই অকমান আগতে ময়ো ওলাই গৈছিলো আকৌ এই চিকেন টিকেন আনিলো অকমান চিকেন বনাব বুলে আজি ঘৰত আৰু অ তাৰপিছত আৰু এ এনে ওলাই গলো ওলাই যাই কেনে চিকেন টিকেন আনিলো লগৰ এটাৰ লগতে গৈছিলো ময়ো লগৰ এটাৰ লগতে গৈছিলো আকৌ ফুৰিব গৈছিলো ছিলো তাৰ মানে এক্সচুলি যিটো লগৰ আছিলে আৰু তাৰমানে সেই একচলি এই মানে তাই কাপোৰ আনিব লাগে আৰু কিবা কালি শ্বিলং যাব নেকি ত কৰবাত আহ সেইটো কাৰণে কাপোৰ আনিব যাই বোলে তাৰ কাৰণে গ'লো আৰু বস্তু মানে আনিবই মানে আনিব গ'লো আৰু
আচ্ছা আচ্ছা
উম
আমিও কালি ফুৰিব যাম ৰব
তুমিও যাবা নিকি? অ ক'ত যাবা তোমালোকে
চেৰাপুঞ্জী
অ চেৰাপুঞ্জি যাবা কেতিয়া যাবা
কালিয়ে মৰ্ণিঙে যাম
অ ফেমেলি মানে কোন তোমাৰ মা দেউতাহতে
অ ভণ্টি পাপা আৰু এইয়া চিতি ৰীতিৰ মা মানে মাৰ অ চিনাকি আৰু ভাইটি গাড়ী এখন ঠিক কৰিছে এনেকে
মানে গাড়ী গাড়ীত মানে গাড়ীত যাবা আৰু মানে চাৰে চবাৰ
অ সিহতে গাড়ী এখন ঠিক কৰিছে এইয়া টাটা চমু
উম
হেই তাতে
আচ্ছা আচ্ছা টোটেল কিমান টা মানুহ যাব
অ নাইনটা মান হ'ম চাগে
আচ্ছা আচ্ছা আৰু কি বুলি কয় তোমালোকৰ ধৰি লোৱা নট গাড়ীখন যে ভাড়া কৰি আনিছা নে নিজৰ গাড়ী আছে মো কাৰণে অ কিমান মান ল'ব পইছা তাতে
হা হা
কিমান মান টকা ল'ব তাতে তোমাৰ
ছেভেন থাউজেণ্ড ল'ব বোলে
অ মানে তেল চেল চব ইনক্লুড আছে তাতে আৰু
কি
তেল চেল চব ইনক্লুড আছে তাতে
বুজা নাই কি কৈছে
তেল তেল পেট্ৰল
অ অ অ পেট্ৰল টো আৰু ভাড়া টো কৈছে মানে ছেভেন থাউজেণ্ড
তাত ডা ড্ৰাইভৰ ড্ৰাইভৰ
ড্ৰাইভৰটো যাৰ গাড়ীখন
কি ড্ৰাইভৰ ড্ৰাইভৰটো আছে আৰু
অ মানে যাৰ গাড়ীখন সি চলাব আৰু
অ তাক কিবা খোৱা লোৱাৰ কাৰণে পইছা দিব লাগিব নেকি এনে
খোৱাটো চবৰ নিজৰ
মানে ড্ৰাইভৰ খোৱাটো তাৰ নিজৰ আৰু ন
খোৱাটো চবৰে নিজৰ
চবৰ মান তোমালোকৰ নিজেও বুজি পাইছোঁ আৰু ড্ৰাইভৰ কথাটো কৈছোঁ
অ সিয়াৰো নিজৰে
আ এ তোমাৰ ধৰি ল তোমাৰ কোনো ধৰি ল তোমাৰ আ কাবা-ৰো যিজন যাব তাতে কি গাড়ী চলাব নাজানে নি কিনে
চলাব জানে মানে একছলি এ যে জেঠাটো গাড়ীখন যে আছিলে তেখেতৰ গাড়ীখ গাড়ীখন মানে একচুৱেলি টুৰিষ্টৰ চুৰিচৰ লাইচেঞ্চ নাই। দূৰ দূৰ জাগা লাইচেঞ্চ নাই মানে একচুৱেলি, সেইটো কাৰণে গাড়ীখন তাৰ নিব নোৱাৰে।
লাইচেন্স নাই কি হব পাৰিব প্ৰা প্ৰাইভেট ভেৰিকেলে হয়
নাই মানে এনেকোৱা টাইপৰ টুৰিষ্ট কৰা এনেকোৱা টাইপৰ নোৱাৰি মানে। সেই কাৰণে মানে এয়া য়া যাব ন লৈ যাব নোৱাৰিব? আৰু একচুয়েলি সৰু দিয়কচোন মানে জা মাহৰ নধৰেও ন?
তাত কি মানে কি ধৰি লোৱা এ এতিয়া নিজৰ ভেৰিকেল এখন লৈ যাব কাৰণে টুৰিষ্ট লাইচেঞ্চ লাগে নেকি কিবা?
অ টুৰিষ্টৰ কাৰণে বেলেগ থাকে বোলে। নেজানো আৰু একজেক্টলি আৰু কিবা এনেকুৱা চামথিং।
আৰে মানে আ য়েল্ল নম্বৰ প্লেট থাকে। তাতত সেইবিলাক লাগে তোমাৰ এইটো প্ৰাইভেট হব ন প্ৰাইভেট ভেৰিকেল হয়।
গম নাপাওঁ অ গম নাপাও দেই মানে তেখেতে কৈছে যে তেখেতৰ বোলে দূৰ যোৱা লাইচেঞ্চ নাই তোৰ এইটো কাৰনে টুৰিষ্ট - চুৰিছ যাব নোৱাৰি বোলে। এনেই এইখিনি ওচৰ যোৱাটো মানে বেলেগ কথা।
আচ্ছা আচ্ছা।
তাকে আপুনি কতো ফুৰিব চুৰিব যোৱা নাই নেকি?
মই যোৱা নাই অ ফুৰিব মানে পুৰা একচোৱেলি মোৰ হোৱাই নাই হা, মই তোমাৰ কামৰ ৰিজেন দিলে তোমাৰ থাৰ্টি তাৰিখে, তাৰপিছত তাৰ পিছৰ পৰা মই ধৰি লোৱা এই যে দছ তাৰিখে আজি দছ তাৰিখে ন? দছ তাৰিখে হ'ল আৰু মানে এইতিয়ালৈকে ফুৰিব যোৱা নাই নে কথিল? কবাত ওলাই যাও।
উম অ এ যাব ফুৰিব।
অ আচ্ছা অহ।
অঁ।
অ মানে ধৰি লোৱা, অ কি কৈছিলো মই তোমাৰ ধৰি লোৱা এ ফুৰা - চুৰা হোৱাই নাই ৰবা মানে ক'তো যোৱা হোৱাই নাই? ভাবি আছো ৰবা কিয় এ প্লেন এটা কথা ভাবি আছো যাবা নেকি একিন তুমি
অ মইও ভাবি আছিলো।
যাবা?
যাব পাৰি ন, বহুত ভাল লাগিব ন গৈ মানে জো ময়ো ভাবি আছিলো এৰুপ্লেন যাব মোৰো মন আছে।
মন আছে নেকি তোমাৰ? ত বলা যাও নহলে কি ধুনীয়া লাগিব মানে কি ধুনীয়া আৰু চনা চোন এৰুপ্লেণ অ তোমাৰ নৰ্থ ইষ্টৰ চবতছে ডাঙৰ মানে ৱাটাৰ পাৰ্কৰ হয়।
অ মন্দি টুৰিজত যাব পাৰি ন?
অ মানে যি হৈছে যোৱাটো বেটাৰ হব কি জানা? আ চেটাৰ্ডে ছানডে তোমাৰ ফিজটো বহুত লয় মানে তোমাৰ অ টিকেটৰ প্ৰাইচটো বেছি লয়। এইট ছেভেনটি মান লয় নেকি আৰু তোমাৰ মানুহ চেটাৰ্ডে ছানডে ৰখী বুিউজ মান থাকিব তুমি ইয়াত তুমি যদি কি বুলি কয়? অ মানডে চানডে যোৱা মানডেত গেলে বেছি ভাল হয় কাৰণ মানডেত মানুহ কম পায়।
অ আচ্ছা।
সেইকাৰণে মই আ এই চাগে মানডে যোৱাটো বেটাৰ হ'ব ন আমাৰ কাৰণে?
উম উম।
বলা যাওঁ নহয় নে কি কোৱা?
অ পাৰি যাওঁ বলক, ভাল লাগিব।
টিকেটৰ খৰচাটো বাৰু মইয়ে দিম টিকেটটো মইয়ে কাটি দিম দিয়া লগা হ'লে।
অ, হয় বাৰু ন।
হা হা হা।
পোৱাতো অ মিলাই কেনে খাই‌ আহিম আৰু
উম অ মানে খোৱাটো থাকিল আৰু তোমাৰ- পেট্ৰলৰ লাগিল বেছি নাযাব খৰচা তালৈকে হৈ যাব দিয়া বেছি নাযাব।
অ পাৰি কিন্তু যাব ন ভাল লাগিব কিন্তু বহুত ভাল লাগিব।
অ ৰাহি চাহি শুন ৰাহি চাৰি তোমাৰ বহুত মানে কেনেকুৱা কি আছে। আহ এই ধাবা বহুত আছে হা। এতিয়া ধাবা বহুত ফেমাচ বহুত ধুনীয়া ধুনীয়া ধাবা আছে।
আৰু জাগা বিলাকো ঠাণ্ডা ন তাৰে।
ঠাণ্ডা জাগা আছে তোমাৰ। আৰু দ্বীপৰ বিল আছে দ্বীপৰ বিল ৰাস্তাটো বন্ধ কৰিলে নেকি চাবলৈ যাব লাগিব ৰবা। কোৱা শুনিছোঁ দ্বীপৰ বিলৰ বন্ধ কৰাৰ কথা কৈ আছে।
হয় নেকি তুমি নাই তাৰমানে?
অ এই পিন্ধি ধৰি নখৰাইৰে আগতে গৈছিল ন পাম মই গুৰ চুপ নে লখৰাৰে কিবা এইপিনি দি গৈছিলি ন আগতে আজিকালি সেই ৰাস্তাটো বন্ধ কৰি দিছে তোমাৰ। এ গছ চছ কাটি আছে নতুন কিবা কিবি কৰি আছে যে।
অ অ অ আতচ্ছা কিয় বা?
অ এই কিবা ট্ৰেইন চেইন ৰাস্তা কাৰণে কিবা এইবিলাকৰ কাৰণে। বাকীবোৰ সেনেকোৱা টাইপৰ বস্তু কাৰন
অ দ্বীপৰ বিল ধুনীয়া আছিল জাগাটো দে বহুত ধুনীয়া হয়।
অ ধুনীয়া জাগা কি ধুনীয়া দ্বীপৰ বিল বিল আছে দুনিয়াত। নেচাৰ ডবৰ জাগা হয় তাতে তোমাৰ শান্তিময় পৰিৱেশ এটা ধুনিয়া আৰু যাতে তুমি তাতে যে ধুনীয়াকে বহি টাইম স্পেণ্ড কৰিব পাৰা মানে ভাল কথা পাতিব পাৰা ঠাণ্ডা জাগা হয়। মানে এনেকুৱা জাগা মানে কম থাকে ন আজিকালি যুগত নেচাৰ টাইপত যোনখিনি
সেইটোৱে টো অ
ত সেনেকা তাত ভাল আছিল আৰু এতিয়া আৰু এইবিলাক মানে এইবিলাক নোহোৱা কৰাই আছে এতিয়া আৰু কি কবা আৰু ভাল নহয় আৰু এতিয়া।
আতচ্ছা।
উ ত দ্বীপৰ বিল যাই পাইছা নেকি তুমি কেতিয়াবা এনেকা কেতিয়া গৈছিলা?
অম গৈছিলোঁ এদিন ফেমিলিৰ লগতে গৈছিলোঁ মা এনেকা ভণ্টি
যোৱা ফেমিলি লগত গৈছিলা দ্বীপৰ বিল তাতে ৰখিছিলা নে ন ৰাস্তাটোৰে গৈছিলা অকল
নাই ৰখিছিলো কলেজতে উঠিছিলোঁ।
উম তোমালোকৰ কি এই আমি ধৰিলোৱা কি কৰা।
ধুনিয়া জাগা ঠাণ্ডা।
ঠাণ্ডা মজা হয় ন পৰিৱেশটো ভাল একদম কুল কুল একদম। আৰু এই কি বুলি কয় তাতে তোমাৰ হেৰি আছে ন কি বুলি কয় দ্বীপৰ বিলৰ আগত তোমাৰ এয়াৰপৰ্টটো পাই নহয় মানে দ্বীপৰ বিল হয় ৰানী হৈ কিনি আজৰা হৈ এয়াৰপৰ্ট যাব পাৰি।
এয়াৰপৰ্ট যাব পাৰি অ অ
আৰু আমাৰ গুৱাহাটী এয়াৰপৰ্টটো দেখা পাইছা নাই এনে ইউটউব চিটিউব দেখা পাইছা। কি বৰ কি ধুনীয়া বনাইছে আৰে ইণ্ডিয়াৰ চাৰি নম্বৰ এয়াৰপোৰ্ট হয় আমাৰতো এক নম্বৰ চাগে বেংগলৰ আছে দুই নম্বৰত কি আছিল পাহৰিলোঁ আমাৰ ইণ্ডিয়া চাৰি নম্বৰ ইয়াৰ। হয় আৰু ৱৰ্ল্ডৰ টপ টেনত আছে দহ নম্বৰ আছে।
আচ্ছা - আচ্ছা - আচ্ছা।
ক'ত বনাইছে মানে আমাৰ গুৱাহাটীত, বুজি পাইছাঁ? মানে বহুত ধুনীয়া বনাইছে, মানে কি ধুনীয়া। মানে তুমি একবাৰ চাবা ইউটিউব গুগলত তোমাৰ পিকাৰ চাবা।
উম
তেতিয়া তুমি গম পাবা বহুত ধুনীয়া বনাইছা।
অ'।
অ' বহুত টকা খৰচা কৰিছেতো সেই এয়াৰপৰ্টটোৰ নামত, মানে যাতে বেলেগ জেগাৰ পৰা যেতিয়া মানুহ আহে, টুৰিষ্ট আহে, আৰু মানে দেখা- দেখিলে এনেকা ফিল কৰিব তাতে বেংলোৰ আছে, অ'- মুম্বাইৰ আছে তেনেকুৱা টাইপৰ ফিল কৰিব, যেনেকা যিমান ডাঙৰ - ডাঙৰ এয়াৰপৰ্ট থাকে যে, মানে সেনেকুৱা টাইপত ফিল কৰিব, যা সেইটো কাৰণে মানে, বনাইছে। বুজি পাইছা?
অ'।
উম, মানে বুত- বুত- বহুত ধুনীয়া- বহুত ধুনীয়াকে বনাইছে দিয়া। এদিন যাম দিয়া এয়াৰপৰ্টটো চাবা কাৰণে। কেতিয়াবা ট্ৰেভেল কৰিব পাৰিলে ভালে আৰু।
অ', অ'। ধু- ধুনীয়াই হ'ব। আগৰ পৰাই ধুনীয়াই গম পাই- গম পাইছিলোঁ বাৰু এইটো।
উম, নাই এতিয়া বহুত - বহুত ধুনীয়াকে বনাইছে এতিয়া বহুত - বহুত টকা খৰচা কৰিছে, বহুত মানে মজা কৰিছে তোমাৰ এয়াৰপৰ্টটো। মই এনে এয়াৰপৰ্টটো চা এতিয়া বাৰু ক'তো যোৱাটো নহয়ে, দূৰৰ জাগাত। কালি যাম দিয়া।
অ', হব দিয়ক। আপুনি আছে যিহেতু, ফুৰিব যাম দিয়ক।
হা - হা? কি কলা?
আপুনি আছে যিহেতু ন'? ফুৰিব যাই থাকিব পাৰিম।
উম, মাজে - মাজে কবাত যাব লাগে ও, মানে লাইফটোত আৰু কিমান কষ্ ট কৰি থাকিবা, কিমান কাম কৰি থাকিবা।
অ' আৰু অ' আৰু এইকেইদিনটো এতিয়া কলেজো বন্ধ ন' মোৰ। ছামাৰ ভেকেশ্যন দিছে। কলেজ খুলিলে আৰু ক'ত যাব পাৰিম এ, ক- কওঁকচোন?
কলেজ খুলিলেতো যোৱাটো পছিবল নহয়েই এইটো।
সেইটোৱেটো। ছানডে বন্ধ পাওঁ, তাকো আৰু। ছানডে বন্ধ পালেও কি ৰাতিপুৱা মন- মানডেৰ পৰা মৰ্ণিং নটাৰ পৰা ক্লাছ থাকেয়ে।
অ'।
সেইটোৱে আৰু। খুলিবই ৰব। ত বেছি দিন নাই আৰু মোৰ, মানে মাজতে এসপ্তাহ আছে। তাৰ পিছত আকৌ খুলিব।
তোমাৰ
অ'।
অ' মানে আৰু এই কি বুলি কয়, কি- কেই তাৰিখৰ পৰা খুলিব তোমাৰ কলেজ?
টুৱেণ্টি।
অ' টুৱেণ্টিৰ পৰা খুলিবই তোমাৰ আৰু।
অ' বেছিদিন নাই আৰু। দশ দিনে আছে মাজতে।
সেইকাৰণে মানে তুমি কি আ- তিনদিনৰ আগত সেইকাৰণে আৰু এটা শ্বিলং ট্ৰিপ মাৰি আছ চেৰাপৰিং ট্ৰিপ এটা মাৰি আছা আৰু।
হঁ, অ' ফুৰি আহোঁ।
উম, আপোনালোকে ফেমিলিৰ লগত মানে এনেকা কি, ফুৰিব - চুৰিব যায় থাকা নেকি, মাজে - মাজে এনে?
অ' এনেকে সদায় নাযাওঁ। এনেকে বছৰত যোৱা হয় আৰু।
মানে বছৰত এবাৰ-দুবাৰ যোৱা আৰু, কবাত এটা এনেকা ভাল চাই জেগা এটাত, মানে। ঠাণ্ডা - ঠাণ্ডা জাগা ধৰি লোৱা, এইটো ধৰি লোৱা এতিয়াতো বেষ্ট। ফেমিলিৰ কাৰণেতো বেষ্ট ন', চেৰ- চেৰাপুঞ্জিত। জাগাটো বহুত ধুনীয়া, ঠাণ্ডা হয়, কুল হয়। বহু ধুনীয়া জাগা হয়তো চেৰাপুঞ্জীটোতো।